হেল্ল'
শুনিছ?
অ শুনিছো তই শুনিছ।
শুনিছো শুনিছো।
অ ক কি কৰিছ।
ৰনে তই
এ আছো এই জানানে মোৰ মানে ইমান এগালমান কাম ওলাইছে কিন্তু কোন ক ভালৰ পৰা কি আৰম্ভ দিও একোৱে বুজি পোৱা নাই।
সেইটোে আজিকালিতো সময়ৰ পৰিচালনা কৰিব কাৰণে বহুত টাইম টানেই হৈ গৈছে। উ
তাকে মানে ইমান বেছি কাম আহি যায় আগতে ইমান কাম নাছিলে। আগতে মানে এটাৰ পিছত এটা কৰিব পাৰো এতিয়া মানে। কি বা হৈছে কাম বোৰ ওপৰত মানে এটাৰ ওপৰত এটা কিবা পাহাৰৰ যেন বনি যায়। কামবোৰৰ
সেইটোয়ে মানে সময়ৰ পৰিচালননা আচলতে সময়ৰ পৰিচালনা মানে হৈছে সময় সঠিক। ভাৱে পৰিকল্পনা কৰি মূল গুৰুত্বপূৰ্ণ কামসমূহ নি নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ কৰা কিন্তু আজিকালি জানো প্ৰতিটো কাম আমি সময়মতে তেতিয়া কৰিব পাৰোঁ।
নাহাই নহয় সময়মতে কৰিবই নোৱাৰো মানে কামটো যদি আমি কৰা আৰম্ভ দিওঁ কৰবাৰ পৰা আৰু নতুন এটা কাম ওপৰত পৰি যাব তাৰপাছত আমি সেই নতুন কামটোত লাগি মানে মুৰ ক্ষে ভিতৰত নকম মই নতুন কামটোত লাগি যাম লাগি যাই আকৌ পুৰণা কামটো যিখিনি বোলে মই প পঞ্চাছ পাৰ্চেণ্ট কৰি থৈছোঁ বা ষাঠি পাৰ্চেণ্ট কৰি থৈছোঁ সেনেকেয়ে থাকি যাব। তেতিয়া আকৌ পিছত মনত পৰে অ কিবা এটা কামটোতো আছিলে বেলেগকে
এইটোৱে আচলতে সময় মানুহৰ জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ। হে আ এবাৰ পাৰ হৈ যোৱাৰ পিছত সময়টোত কেতিয়াও ঘূৰি নাহে তাৰ কাৰণে আমি আচলতে যেতিয়া মানে যিটো কাম কৰিব লাগে সেইটো কৰিবই লাগে। কিন্তু আমিতটো এলাহ কৰি কেনে থৈয়ে দিওঁ।
তাকে আৰু ইমান বেছি বেয়া হৈছে আৰু এই চবতচে বেছি আমাৰ মেনেজমেন্ট নোহোৱা হৈছে ই ই স্ ইয়াৰ কাৰণে কি কয় ফোনটো আহাৰ পৰা। আমি ভাবো ফোনটোত কৰি দিম দুই মিনিটত কামটো হৈ যাব কিন্তু দুই মিনিটত একো কাম হৈয়ে নাহে।
সেইটোৱে আমি ফোনটো চালেতো আজিকালি কব গ'লে কে মানে কেই ঘন্টা লাগে ঠিকে নাই। সেনেকে পাৰ হৈ যায় সময়ে তাৰমানে ফোনটো যেতিয়া চোৱা যায় ন এতিয়া ইনষ্টা হক যেতিয়া ৰিলছ বোৰ চোৱা যায় তেনে এনেকুৱা হয় যে সময় কেতিয়া পাৰ হৈ গ'ল গমেই নেপালো ইফালে আমাৰ বহুত কাম থাক কিও যায় তেনেকে?
তাকে আৰু কেতিয়াবা মানে আমাৰ ক্ষেত্ৰত বাৰু ঠিক আছে আমাৰতো এতিয়া উ উস্ ছাত্ৰ জীৱনটোতো খতমে হ'ল বাৰু কিন্তু যিখিনি আজিকালি ছাত্ৰ-ছাত্ৰী সক সিহঁতেও সময় পৰিচালনা কৰিব ভালকে নাজানে। সিহঁতে নিজৰ এছাইনমেন্ট বোৰ এটা মানে থৈ দিব যে লাষ্টলৈ কৰিম কৰিম কৰিম আজি কৰিম কালি কৰিম তাৰ পিছত লাষ্টৰ দিনটো আহি যায় তাৰপিছত সিহঁতৰ আৰু সেইটো গোটেই ৰাতি বহি কৰে যোনটো ভাৱে সিহঁতে শাৰীৰিক ভাৱেও কষ্ট পাব মানসিকভাৱেও কষ্ট পায়।
সেইটোৱে আচলতে ছাত্ৰ-ছাত্ৰীৰ জীৱনতটো সময় পৰিচালনা বিশেষ এটা গুৰুত্বপূৰ্ণ। সময় কাৰণ নিয়মিত ঐভ- অধ্যয়ন বা পুনৰাবৃত্তি বি এ এ হাইয়া গোটেইখিনিৰ মানে ৰিভাইজ কৰি সেইবোৰ-এইবোৰ আচলতে টাইম মতে কৰিব লাগে তেতিয়াহে এটা ভাল ফলাফল লাভ কৰিব কাৰণ সময় সকলো কাম সম সম্পূৰ্ণ কৰাৰ অভ্যাসে মানে সফল ভৱিষ্যত আৰু গঢ়াত সহায় কৰে।
উম
যাই, মানে এতিয়া যদি ক'ব গ'লে ছাত্ৰ-ছাত্ৰী সকলে সময়মতে নপঢ়ে বা তাত সময়মতে যদি লিখা-পঢ়া আৰু গোটেইখিনি মুখস্থ কৰি ৰিভিজন এটা নকৰে মানে পৰীক্ষাৰ টাইমত সেই ছাত্ৰ-ছাত্ৰী সকলৰ বৰ মানে বহুত এটা ডাঙৰ মানে অসুবিধাত পৰে কাৰণ মনত একো নাথাকে কাৰণ পৰীক্ষাৰ আগদিনাহে পঢ় পঢ়া যায় সময় থাকোতেতো নপঢ়িলে
সেইটোৱে আৰু পিছত যদিও সিহঁতে পৰীক্ষাত লিখে বা সেয়া কৰে পিছলে সিহঁতৰ সেইখিনি মনতে নাথাকিব কনচেপ্টটোয়ে বুজি নাপালে। তাতে এনে ওপৰে ওপৰে মনত কৰিলে আৰু সেইটো কৰিলে এতিয়া সিহঁতে গোটেই ৰাতিটো বহি পঢ়িব আগতে নপঢ়ি পিনে গোটেই ৰাতিটো বহি পঢ়িলে সিহঁত সিহঁতৰটো কষ্ট হয় ছিল টোপনি পুৰা নহলে সিহঁতৰ কিমান কষ্ট পায় শাৰীৰিক ভাৱে কিমান আমি কষ্ট পাওঁ ন। ত সেইটোও ভাল নহয়।
সেইটোৱে মানে আৰু যদি সময় পৰিচালনা ভালকে কৰা যায় ন কামৰ মানদণ্ড উন্ন হয় বা পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰি। বা বিভিন্ন কাম তেনেকে জীৱনৰ সফলতা বা সন্মানো লাভ। লা কৰে কিছুমান ক্ষেত্ৰত ধৰ এতিয়া। যদি কামতটো সফলতাৰে কাম কৰা যায় বহুত মানুহৰ পৰা তাৰ মানে এটা মানে। বা বা যিটো কয় ন বা তাই ইমান খিনি কৰি- পেলালি এটা আশীৰ্বাদ বা সফলতাৰ সন্মানো পোৱা যায়।
তাকে আৰু মোৰ হিচাপতটো আমি সময় পৰিচালনা কৰিব জানিবই লাগে।
আমাৰ জীৱনটো আমি সেনেকে- চলাব লাগিব আমি চব বস্তু এটা সময়ত একেলগে কাম বোৰ লৈতো কৰিব নোৱাৰো। ন এতিয়া কোৱাই যায় যে এটা মাথা আমি এটা জাগাত- লগাব পাৰিম দছ জাগাত আমি লগাব গ'লেতো কামটো হৈ নাহে।
সেইটোৱে ঐতিহাসিক ইতি ক-
আৰু মানুহ এজনে জানিব লাগিব যে মানুহজনক- এটা সময়ত কোনটো বস্তু লাগে মানে সেই মানুহজনে এটা প্লেন এটা- এটা বনাব লাগিব কি মই এইখিনি সময়ত এইটো বস্তু কৰিম বা এইখিনি সময়লৈ এইটো বস্তু সম্পূৰ্ণ কৰিম কৰি পিনে- বা এইখিনি সময়ত এই বস্তুটো আৰম্ভ দিম সেইখিনি জানিব লাগিব আৰু-
সেইটোয়ে এতিয়া ধৰ কিছুমান এনেকুৱা হয়। ধৰ চিকিৎসাৰ ক্ষেত্ৰত আৰু- সময় থাকোতে যদি ডক ডক্তৰক দেখুৱা নাযায় সেই বেমাৰটো বেছি হয় মানুহজনৰ মৃত্যুমুখতো পৰিব পাৰে বা বিভিন্ন ধৰণৰ ডাঙৰ বেমাৰ হ'ব পাৰে ত' আচলতে- আমাৰ মানুহ বিলাকে এই সাধাৰণ বস্তু বিলাক হলে ধৰ জ্বৰ কাহ হৈছে এই দু- দুদিন মানত ভাল পাই যাম বুলি থৈ দিয়ে- হৈ থাকোঁতে দেখাই নলই পিছত যেতিয়া পৰীক্ষা বিলাক কৰে বেছি হয় যায়। তেতিয়া মানুহ বিলাক তাকে দুখ কৰে যে আমি কিয় আগতে নেদেখালো আগতে দেখালে আমি কিজানি ভালে পালো হয়। ত' আচলতে চব বস্তু ঢিলিয়া ঢিলা কৰি লব নালাগে সময়মতে- চব বস্তু বোৰ কৰিলেহে মানুহৰ মানে জীৱনতটো সুৰক্ষিত হৈ থাকা বুলি ক'ব পাৰ- পাৰি
তাকে এইটো এইটো একদম ঠিক কৈছ কি এতিয়াতো এনেকুৱা হৈছে মানুহ মানুহবোৰ বাৰু ব্যস্ততাও বেছি বাঢ়িছে মই ক'ব গ'লে এতিয়া চাকৰি কৰা মানুহখিনিৰে- চাকৰি বুলি নহয় ছাত্ৰ ছাত্ৰী সকলৰো ব্যস্ততা বাঢ়িছে প্ৰেচাৰটো বেছি বনিছে- কিন্তু সেইটোত যদি আমি মানুহ ক'বাত দেখা পাই আছো যে কোনোবা মানুহৰ কিবা হৈছে। বা কিবা এটা মানুহ এজনকে লাগিলে কি অ মোৰ যেন- আজিকালি মানে হাৰ্ট এটেকতটো বেছি হোৱা হৈছে ত মানুহ এজনে তো তো আগতে গম পাব ন- বুকু বিষাব ধৰে বা ভাল নালাগিব ধৰে তেতিয়া মানুহজনে মানে- অলপ যদি ধ্যান দি দিয়ে যে অ মোৰ বুকুখনন কিয় বিষাই আছে মই এবাৰ যাই পিনে ডক্তৰৰ লগত কথা পাতি লওঁ- তেতিয়া বস্তুটো ভাল হয়। মানে জল্দি চিকিৎসাটো পাব পাৰে সেইটো নকৰিলে- পিছলে মানে এনেকুৱা হৈ যায় বহুত লাষ্ট মমেন্টত বস্তুবোৰ হৈ যায় সেইটো দি দিগদাৰি হৈ যায়।
সেইটোয়ে আৰু কিছুমান কেঞ্চাৰ পেচেণ্টে ধৰ গম নাপায় যে কেঞ্চাৰ হৈছে। বা তেতিয়া - বহুত মানুহে ভয়ও কৰে যে পৰীক্ষাটো নকৰে যদি সময় থাকোতে পৰীক্ষাটো নকৰে। কিজানী ফাৰ্ষ্ট ষ্টেজত থাকিলে মানুহতো বহুত ধুনীয়া ভালকে ৰিকভাৰ হ'ব- পাৰে কিন্তু যদি থাষ্ট ষ্টেজত আহি জায় তেতিয়া হ'লে ডক্টৰৰ প্ৰব্লেম হয়। তাৰ কাৰণে আচলতে মানুহ বিলাকে ডক্টৰে যি কয় সময়মতে কৰিব লাগে।
উম সেইটোৱে- কিন্তু আজিকালি নকৰে মানুহ বোৰে মানে কৈছো ন সেই ব্যস্ততাত মানুহখিনিয়ে নিজৰ কথা। কথাটো পাহৰে লগতে সময় পৰিচালনা খিনি যে কৰিব লাগে সেইখিনিও পাহৰে- আচলতে সময় পৰিচালনাটো কৰি দিলে মানে নিজৰ কাৰণেও সময় ওলাই যায়। যাব। বা কামৰ যিখিনি থাকে সেইখিনি কাৰণে বেলেগকে সময় উলিয়াব পাৰি মানে নিজৰ - কি কয় পাৰ্চনেল লাইফটো আৰু প্ৰফেচনেল লাইফটো মিক্স হৈ নাযায় মানে কিন্তু যদি সেইখিনি নাজানে তেতিয়া ক'ত কি হৈ যায় কোনো মানে এয়া
সেইটোৱে আচলতে সময় পৰিচালনাৰ উপায়বোৰ তেনেকে নিজে এটা ভ কৰি ল'ব লাগে ধৰ যেনেকে প্ৰতিদিনে এখন সময়সূচী বা প্ৰস্তুত কৰিব কৰিব লাগে মানে টাইম টেবুল এখন যদি প্ৰস্তুত কৰা হয় বিলাকৰ এটা মানে চিৰিয়েলি কাম বিলাক হয় বুলি ক'ব পাৰি যেনেকে ধৰ গুৰুত্ব কাম বিলাক প্ৰথমতে সম্পূৰ্ণ কৰিলো বা লক্ষ্য নিৰ্ধাৰণ কৰি সেই সেই অনুস কাম বোৰ কৰিব লাগে যিটো আমি কৰিম বুলি ভাবো সেইটো আচলতে লগে লগ কৰিব লাগে অপ্ৰয়োজনীয় কথা বতৰা বা আলস্য পৰিহাৰ কৰা এইবোৰ মানে যদি বাদ দিও ধৰ এই কেতিয়াবা গ'লো ন কিবা এটা কাম কৰিম বুলি বেলেগ তেওঁলোকৰ লগত কথা পাতি আমি যা তা থাকো পাতি থাকো তেনেকে গ
সেইটোতো হয় বাৰু সেইখিনি অলপ চাই চা চিতা কৰিব লাগে
বিশেষকো মোবাইল ফোন বা চচিয়েল মিডিয়াৰ ব্যৱহাৰটো সীমিত কৰিব লাগে মানে আমি বেছি অলপ ব্যৱহাৰ কৰা হৈ গৈছো মোবাইল ফোন বা ছ'চিয়েল মিডিয়াটো অলপ যদি আমি কমকে যদি ব্যৱহাৰ কৰো ন সেইটো আমাৰ সময় পৰিচালনাটো আচলতে ঠিক হৈ থাকে
সেইটোতো হয় বাৰু কিন্তু আজিকালি এতিয়া ভহুতটো বাৰু কাম চাম মানে সহঁৰ কাম বোৰ ফোনে দিয়ে হয়তো সিহঁতেতো ফোনত থাকে আৰু সেইখিনি দেখা পায় আৰু আশে পাশে মানুহ সখিনিও ভাবে যে অঁ আমিও ফোনতে থাকিম মানে
সেইটোৱে সেইটোৱে আছে মতে প্ৰতি এইটো কামৰ বাবে নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা কৰিব লাগে ধৰ এতিয়া মই এতিয়া কলেজ যোৱাৰ টাইমতো মই কলেজ যাবই লাগিব তাৰ সময়ত ঠাইত যদি মই বেলেগ কৰো ত' সেইটো বস্তু মোৰ মোৰ কাৰণে বেয়া। তেনে যেনেকে ধৰ পঢ়া বিশ্ৰাম ব্যয়াম আৰু বিনিময়ৰ ম মাজত মানে ভাৰ ভাৰসাম্যতা বজাই ৰাখিব লাগে এতিয়া যিখিনি টাইমত মই মই পঢ়িব লাগে সেইখিনি টাইমত যদি মই পঢ়া শুনা কৰোঁ আৰু আজিকালি বিশেষকে মানুহে শৰীৰৰ কথা একদম নাভাবে। সময় পৰিছে আচলতে সেইটো ক্ষেত্ৰতো আৰু মানে প্ৰয়োজন কাৰণ সময়মতে আমি আহ বিশ্ৰাম নকৰোঁ শুব নাযাওঁ সময়মতে আমি নাখাওঁ তাৰ কাৰণে আমাৰ শৰীৰটোতো আৰু বেয়া হৈ যায়।
সেইটোতো হয় বাৰু। কিন্তু এতিয়া মানুহবোৰে মানে সেইখিনি ধ্যানে নিদিয়ে। এতিয়া শৰীৰৰ কথা তই যেনেকে ক'লি নাভাবে আজিকালি। সিহঁতে মানে এনেকুৱা লাগে যে কিবা এটা হৈ আছে হৈ থাকিব আৰু। ত সেইটো বস্তুটো বেয়া হৈ গৈছে আনকি নিজৰো নাভাবে নাভাবে নিজৰ আশে পাশে মানুহখিনিৰও নাভাবে যে কিবা দিগদাৰী হৈ আছে। নে কিবা কিবা হৈছে নেকি এবাৰ যে খবৰ লওঁ বা কিবা ইমান নি নিজৰ মানে ব্যস্ততাত কৰ্ম। কামত ব্যৱস্থাটো হৈ গৈছে যে সিহঁতে বেলেগ বস্তুত মানে লক্ষ্যয়ে নাই যে তাৰে বাহিৰেও বেলেগ এখন জীৱন আছে বেলেগ পিনে আমি গুৰুত্বতটো দিব লাগে সেইটো নাচায়ে মানে।
সেইটোৱে মানে মানসিক চাপ টো ঠিকে থাকে যদি সময়ৰ পৰিচালনাটো ঠিক মানে ঠিক ভাবে কৰে আমি এতিয়া বেছি কম সময়ৰ ভিতৰতে যদি বহুত কাম কৰিব যাওঁ আমাৰ মানসিক চাপটোও বেয়া হৈ পৰে।
অ অ সেইটোতো হয় বাৰু। দে দে আহ